কেনেকে মাতু বাৰু
শুনিছো শুনিছো হয়
অ কি কৰি আছিলা
সেয়া জাষ্ট লগৰ কেইামাৰ লগত ৱাক কৰি আছিলো
অ অ অ বাকী ভালেই নহয়
আছো আৰু আছো আৰু জাষ্ট ছুপাৰ ছুপাৰ সাণ্ডে চেলিব্ৰিটি কেছ
অ অ অ ঠিকে আছিল
হয়
হয় হয়
কলেজ কলেজ গৈ আছো অ কলেজ গৈ আছো
এক্সাম চে কি?
এক্জাম ৰুচিদিল নাই বাৰু
অ অ এতিয়া চামাৰ ভেকেশচনো পালেহি নহয়
চামাৰ ভেকেশচন পালেহি আৰু চাৰ ভেকেশ প্লেনিং বহুত হৈ আ বাৰু
অ অ অ প্লেনিং আছে ন কবাত ফুৰিবলৈ য
ফুৰিবলৈ যোৱাৰ কথা আছে আমাৰ ওচৰতে চেঁচা বুলি কয় জেগা এখনছে
আহ অ অ
এটা বনাই আছে মানে লগৰ কেইটামান লগ হৈ পেলাই
অ অঁ অঁ অ
কি ক'লে নেটৱৰ্ক প্ৰব্লেম
এক
চেঁচা জেগাাকন একদম পুৰা একম চেঁচা চেঁচা মানে জেগাখন মষ্টলি একদম তাৰ মমানে বিখ্যাত এখন নদীৰ কাৰণে চেঁচা নদী সেই চেঁচা নদীখনে মানু তাৰে চব যায় কিয় যায় তাত ৱাটাৰল ৱাটাৰ ফল এটা আছে চেচা ৱাটাৰ ফল বুলি কয় এতিয়া জলপ্ৰপাত আছে সেই জলপ্ৰপাত দে মানুহ বিিলাক যায় ত চেঁচা জোগাৰ এনেকুৱা হয় তাত নদীখনত সোমাই যোৱাৰ লগে লগে একদম বাহিৰত যদি ফৰ্টি ফাইভ ডিগ্ৰী চেলচিয়াছ থাকে কিন্তু তাৰ ভিতৰত সোমাই যোৱাৰ লগে লগে একদম ফিফট ফটিন এনেকুৱা ডিগ্ৰী হৈ যায়
হয়।
মানে বিভিন্ন ধৰণৰ সামগ্ৰী যেনেকে পেপচি, কলড্ৰিংক, কিবা কিবি এনেকে ল'বলৈ তাত যায় চিপচ তিপচ, তাৰপিছত চেচান খাই আৰু ফূৰ্তি কি কৰে ফটোচটো মাৰে। তনেকে দিনটো অতিবাহিত কৰে আৰু তাৰপিছত আহে আৰু। বুজিছা নে?
তাতে গৈ মানুহে, যোনটো এৰিয়া আছে এৰিয়াতো কৰেই নি বাৰু?
কালিচনত বুজি পোৱা নাই মই।
ধৰা তাত ইমান খিনি মানুহে এ তাত ধৰা কল্ড ড্ৰিংল্ডিং খাই কিছুমান
অ' তেনেকুৱা তেনেকুৱা তেনেকুৱা ইমান নহয় নহয় ব বাট অ' ক কৰিলে হয়।
হয় হয় হয়।
কিন্ত সঠিকভাৱে ক'ব নোৱাৰিম যোষ্ট হয় বুলি।
আৰু প্লাষ্টিকৰ বস্তু পেলালে ন
প্লাষ্টিকৰ বটল অ', সেই প্লাষ্টিকৰ বটল খিনি কি কৰে সিহঁতে তাত খাই মেলে তাৰপিছত, চেচা নদীখনতে পেলাই দিয়ে আৰু সেইটো তাৰমানে চৰকাৰে আজিলৈকে তাৰমানে কোন ধৰণৰ বহি
হয় হয় হয়। আচ্ছা আচ্ছা।
উম। অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈছে গতিকে। বৰ্তটা আৰু চেচাত যোৱা প্লেন কিছুমান আছে আৰু। চ' চেচাত আহ যাম বুলি ভাবিছ তি চেচাতে মোৰ লগৰ এটা ঘৰ আছে মানে চেচাতে চ চেচাত গলে তাৰ লগৰটোৰ ঘৰত তাৰ মাক জনী বহুত ভাল হয় তাৰমানানে মোৰ লগত ফ্ৰেণ্ডলি একদম আমিয় বু হয় চ' গতিকে মাক জনীয়ে মাতিছে যে তোমালোক আহিবা আৰু আমাৰ সৈতে ভাত খাবা।